অ'।
অ', নমস্কাৰ নমস্কাৰ নমস্কাৰ।
অ', আপোনাৰ লগত মই এটি চমু বিষয় লৈ আলোচনা কৰিব ওলাইছো। আপোনাৰ সময় আছে নহয়।
অ', হয় হয় আছে আছে।
অ', আজি আমি আপোনাৰ সতি মই এই সমাজৰ খোৱা বোৱা ক্ষেত্ৰত কেনে ধৰণৰ অৱলম্বন কৰিব লাগে এ তাৰ বিষয়ে অকমান আলোচনা কৰিম বুলি ভাবিছো। আপুনি আপুনি পাৰিলে মোৰ কেইটামান উত্তৰ দিবচোন। প্ৰশ্নৰ উম, যেনে আজি যুগত মানুহ বিলাকৰ বা সমাজৰ কেনে ধৰণৰ খাদ্যৰ প্ৰচলন কৰিছে আৰু কেনেধৰণৰ খাদ্য তৈয়াৰ কৰি তেওঁলোকে খায়। বা খোৱা বোৱা কৰি জীৱন নিৰ্বাহ কৰি আছে তাৰ বিষয়ে অকমান আপুনি মোক বিৱৰণী কৰি ক'ব নেকি।
হয় হয় হয় নিশ্চয় অ', মই আপ আপোনাৰ যোনটো আ, কুৱেশ্যন অ', মই এইটো দিবলৈ মই চেষ্টা কৰিম। আহ হয়। আহ, আমাৰ যোনটো খাদ্য আমাৰ যোনটো বৰ এনতৰ খাদ্য হয় আমাৰ আ যিকোনো ফাৰ্চত আমাৰ অ', গতিকে নাম জাদা মানে ন মোৰ খাদ্যয় ইটোতো আমাৰ অনাশাৰী হয় আৰু। মানে অনাশাৰী বুলি ক'লে মানে আমাৰ চব মানে টো শাৰী এটা শাৰী মানে চব মানে জাতিও চিনি পাওঁ যে এইটো মানে এটো অনাশাৰী বুলি মানে চব বৰ আহ জাতীয়ৰ মানে এটা আহ এটা মানে কমনলি খাদ্য বুলি মানে চব আহ জানিবলৈ পাওঁ বাৰে।
উম হয়।
এইটো অনাশাৰীটো আমাৰ মানে আহ বহুত বছৰৰ বছৰৰ হয় চব্জি মানে খাৰী হয়, কিটো আমি মানে এইটো আহ
এইটো নন কেমিকেল এইটো যোনটো মানে এইটো বজাৰৰ নোপোৱা
আমি যোনটো খেতি কৰি পেলাই এইটো যোনটো আমি পাওঁ সেইটোৱে আমি বনাই পেলাই আমি ঘ যুনটো খুন্দি পেলাই ত আমি ইজিলি মানে টো বনাব পাৰে আৰু মানে। চবজিটো অনলা শাৰীটো আৰু এতিয়া মানে চ চব জাগা জাগাত, ধৰক এতিয়া হোটেলতো ক এতিয়া ঘৰত আলহী আহি তিকে এতিয়া অন্দা শাৰী বনাওঁ আৰু মানে এইটো বহুত মানে টেষ্টি হয় আৰু মানে।
হয়।
অ', হয় আৰু আমি
অ', বনাবলৈ বহুত সহজ হয়, আমি ঘৰতে যোনটো পাওঁ এইটো আ চাউল যিকোনো চাউলে হয় অ', এইটো আমি বিকি বা আমি নতদা এইটো খুন্দি পেলাই আমি ধুনীয়াকে এইটো অ', কিবা এটা জাগাত নৈ আমি ইতো বনাই পেলাই এইটো যিকোনো মাংস ধৰক অ' এহ মুৰ্গী, গাহৰি মুৰ্গী বা যিকোনো মানে খাওঁতে মানে বহুত মানে টেষ্টিকে হয় আৰু মানে। আপুনি অ', আপুনি যোনটো চব্জিক বিষয়ৰ আপুনি অ', সুধিছো ত' মই আহ মইতো মানে বনাবলৈ কোৱা নাই কিন্তু মা এনেতে আৰু মোৰ বাইদউ এতে বনাই ঘৰত। কিন্তু মই এতিয়া বনাওঁ বনোৱাাতো মই ইমান অ', নাজানে। যদি আপুনি যদি এইটো চব্জিটো ধুনীয়াকে বনাব জানে ত' অ', কি কি লগত বনাই পেলাই এইটো খাব পাৰে? কোনটো লগত বনালে বেছিকে টেষ্টি হয় আপোনালোকে আপুনি অ', জানে তনি দুুনিয় কে মোক এক্সপ্লেইন কৰিব পাৰি সেইটো হয় মই জানিব মই অ' ৰু চেষ্টা কৰি
আছা ঠিক আছে আপুনি কোৱাৰ দৰে অ'। কলা খাৰি বুলি কলে আমি থলুৱা চব্জি বুলি কওঁ। সদ্যাহাতে অ', সেইটো হ'ল ঘৰুৱাৰ ঘৰৰ চাৰিবেৰৰ মাজতে যিখিনিক আমি খাদ্য যিখিনি আমি চব্জিত তৈয়াৰ কৰি এ খাব পৰা যায় তাৰে ভিতৰত পৰিব এ তাকেই আমি যদি এই ধৰণৰ আমি বিশেষকৈ এইটো কোনোবা এটা হাৰীয়ে এইটো মলা শাৰী বুলি কয় কিন্তু তাকে আমি এ মানে পিঠাগুৰি শাক বুলি
হয়, হয়।
পিঠাগুৰি শাকটো এনেধৰণৰ প্ৰথমতে আপুনি যি টো ওপৰত বা লাই বা ধৰা হওঁক যিকোনো পাত মানে পাত তেনেকে চব্জি লৈ আপুনি ধৰক কুটিব লগা হ'ল কুটি তাৰমানে ধুই লৈ। ভালকে কুটিলে কুটাৰ পাছত তেওঁলোকে এইটো কেৰাহিত দিলে তাৰ পাছত মানে এই কলৰ যিটো আমি খাৰ বুলি কওঁ।
হয়, হয়, হয়।
কলৰ খাৰ বা আমি তিনি চৌদা খাৰু আমি পাওঁ সেই চৌদা খাৰু স তেওঁ এই ব এই চবজিটো মানে থলুৱা চব্জি বনোৱা হয়। এ লগতে আমি পাছত আহ চাউল গুড়ি কৰি
উম।
পানী দিয়াৰ পৰিমাণে চাউল গুৰি কেইটামান এই উতলি থকা সময়ত যদি দি দিয়া যায় তাক সেয়া পিঠাগুৰি শাক হব গতিকে এনেধৰণৰে আমি এই মানে ঘৰুৱা ঘৰুৱা ব্যৱস্থাৰ কৰি পেলাই ঘৰুৱা পদ্ধতিৰে এই চব্জ বিলাক আমি এ তৈয়াৰ কৰি এ খাদ্য আমি গ্ৰহণ কৰিব পাৰো ঠিক আছে আপুনি তাৰ বিষয়ে বহুত ধুনীয়াকে মোক আহ মানে বহলাই ক'লে আৰু মই আশা কৰিম এ আমি থলুৱা খাদ্য বুলি কলে ধৰণৰ বিভিন্ন ধৰণৰ মানুহে খাদ্য খায় থলুৱা খাদ্য আৰু আমি এ বজাৰ বা সমাৰৰ পৰা কিনি আনি যিখিনি খাদ্য আমি আজি মানৱ সমাজে ই আমাৰ মানৱ সমাজে যে গ্ৰহণ কৰি আছে তাৰ ওপৰত আমি কিন্তু বহুত এ চাবলগীয়া আৰু বিশ্লেষণ কৰিবলগীয়া বহুত কথাখিনিও আমাৰ ওপৰত আহি পৰিছে কাৰণ আজি সমাজে আজি যিসকল ব্যৱসায়ে এ চব্জি বা আমি শাক, শাক- পাচলি বুলি কওঁ সেই শাক- পাচলি তৈয়াৰ কৰোতে যেনেধৰণৰ থলোৱা মানে সাৰ থলুৱা খাৰ দি বনোৱা নাযায় প্ৰায় ভাগক দেখিছো আমি তেওঁলোকে এ কিনি অনা আপুনি অথনি কোৱাৰ দৰে মানে কেমিকেল যেনেকে কেমিকেল দিয়া সাৰ খাৰ দি যিসকলে তেওঁলোকে বনায় এ তাৰ তেওঁলোকে সেই পদ্ধতিৰে এই শাক চবজ বিলাক তেওঁলোকে তৈয়াৰ কৰে তৈয়াৰ কৰাৰ ফলত বিভিন্ন ধৰণৰ মানৱে বিভিন্ন ধৰণৰ মানৱৰ দেহাত এই তেনেকে ৰোগ আমি দেখিবলৈ পোৱা গৈছে
হয়, হয়, হয়।
সেইটো অনুপাতে আমি জানো যে থলুৱা খাদ্যয়ৰ নিচিনা মানৱ সমাজৰ কাৰণে এটা বিশুদ্ধ খাদ্য নাই বুলি মই কম কাৰণ এই থলুৱা যি সকলে খাবৰ কাৰণে নিজে খাবলে ঘৰত খাব লাগে ঘৰৰ পৰিয়ালৰ হেতটো অ ভাল সুস্থ জীৱন যাপন কৰিবৰ কাৰণে থলুৱা খাদ্য খোৱা আমাৰ বৰ প্ৰয়োজনীয় আছে এ লগতে য আমি আজি অ এই সমস্যাটোৰ ওপৰত যদি আৰু বিশ্লেষণ কৰিব বিচাৰো তেতিয়াহলে আমি সবেই মিলি থলুৱা খাদ্যৰ ওপৰত আমি বিশ্লেষণ কৰিব লাগে। থলুৱা খাদ্য আমি কেনেকে তৈয়াৰ কৰিব লাগে। থলুৱা খাদ্য কেনেকে আমি খেতি কৰিব লাগে এক যিসকল এ শাক-পাচলি চবজি এ তেওলোকে খেতি কৰে সেই খেতিবলাকক আমি থলুৱা সাৰ দি সাৰ দি এ খেতি কৰাতটো আমি খুব প্ৰয়োজনীয় আছে যেনে ধৰণৰ আমি আজি গোবৰৰ সাৰ পাও আৰু শাক পাচলি এ বা জাবৰ জোথৰ একদম কৰি ফেলাই মানে একেটা এ ঠাইতে থৈ যিটো দম হৈ। তাক পচাই আমি যিটো শাৰ বনোৱা হয় সেই শাৰৰ লগত যদি বা এই সাৰৰ লগত যদি আমি আহ শাক পাচলি যদি তৈয়াৰ কৰো।
হয়।
তেতিয়াহলে এই শাক পাচলি খালে মানৱ দেশ যিখিনি আমি গুণাগুণ পাব পাও বা গুণাগুণ পাব। পাৰো সেই তেনেকে আমি তেনেকে আমি আহ, কেমিকেল দি যেনেকে ঘৰ বজাৰৰ পৰা আমি কিনি অনা যিখিনি খাৰ সেইখিনি সাৰ দিয়াৰ যিখিনি শাক পাচলি তাৰ অনুপাতে আমি এ বহুত বেছি ভাল বুলি আমি থলুৱোৱা খাদ্যয় ক'ব পাৰো। তাতে আজি যদি আমি গাও অঞ্চলত যদি যাও তেওলোকে যিও বহুত এ খেতিয়কে বহুত খেতিয়কে কি কৰে এ গোবৰৰ সাৰ লগত বিভিন্ন ধৰণৰ আহ শাক পাচলি খেতি কৰা আমি দেখিব পোৱা যায়। গতিকে মই আপোনাক চমুকেও এই আপোনালোক অঞ্চলত কেনে ধৰণৰ এই শাক পাচলি মানে কেনেধৰণৰ আহ আহ খাৰ ব্যৱহাৰ কৰি শাক পাচলি তৈয়াৰ কৰা হয় বা খেতি কৰা হয় তাৰ ওপৰত চমুকে ক'ব নেকি আপুনি?
হয় - হয় - হয় - হয় নিশ্চয়। আহ আমাৰ বিশেছিকৈ আহ এইটো খাৰটো এইটো যোনটো চব্জি দিয়া এইটো বেছিকে আমাৰ আহ গোবৰেৰে আহ বনোৱা হয় আৰু আহ এইটো চব্জি ওজনটো দিয়ে। কিন্তু আমাৰ এইটো আহ কি হয় এইটো থালিৰৰ গছৰ যোনটো বনোৱা। এইটো আহ খাৰ হয় আৰু কিছুমান আমাৰ খেতি কৰা যোনটো বচৰ হয়। এইটো চবাই হয় এইটো মানে ইয়াৰ পৰা মানে যোনটো এইটো আহ খেতি কৰ পিছত জ্বলি পেলাই যোনটো বাচি যায় এইটো ধুনীয়াকে এইটো আহ জ্বলাই পেলাই তাৰপিছত এইটো যিটো বাচি যায়। বাচি যোৱা বস্তুতো আমি ধুনীয়াকে জমা কৰি পেলাই এইটো প দি আটো জমা পেলাই পানী দি পেলাই আমি ধুনীয়াকে এইটো খাৰ বনাব পাৰে। এইটো ভালে তাৰপিছত মানে কম মানে ইফেক্ট নহয় যোনটো বজাৰত পোৱা চদা কিন্তু চডাৰ টেষ্টি আৰু জ টো আমি গাৱৰ বনোৱা এইটো খাৰ এইটো মানে বহুত মানে ডিফাৰেন্ঞ্চ হয় মানে এইটোতো মই, ইয়াতকৈ মই জানো আৰু-
উম!
হয়।
গতিকে আজি আপুনি থলুৱা খাদ্যৰ ওপৰত যিখিনি মোক আ কলে বা বিশ্লেষণ কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু কথা হ'ল আপুনি যিখিনি কথাাটো আজি কলে মানৱ সমাজৰ কাৰণে থলুৱা খাদ্যৰ প্ৰয়োজনীয়তা বহুত বেছি আছে। আৰু আমি এ থলুৱা খাদ্যৰ ওপৰত যদি আজি ভালকে যদি আহ ইচ্ছা, কৰি তেওঁলোকৰ পৰা আমি কিনি তেওঁলোকৰ ব্যৱসায়ো উন্নতি হব লগতে আমাৰ দেহাও সুস্থ থাকিব তেনেক তেনেখে আমি এটা আ বিশেষ আলোচনাত আজি